আছে হা কি আছে? ৰুটি না খাওঁ কি দি খাম ৰুটি।
নাখাও ৰুটি। তাই খাম ৰ অলপ দেৰি পাছত খাম ৰ। অলপ দে খাম ৰ, কথা পাতি আছো না, অলপ খাম। হেল্ল'।
ফেমিলিটো বহুত ডাঙৰ নেকি?
নাই নাই সৰু তিনজন মানুহ। কালি মামা আহিছে। মামা আহিছে উম মানে ওচৰতে কাম কৰে অফিচত। ত সেনেকে হা ত তাতে অ নহয় চাকৰি কৰে অ চাকৰি কৰে ত তাতে এতিয়া আহিছে যাব- ব এতিয়া আৰু।
হয় নেকি মামাহঁত ভাল থাকে ন কিবা এটা খাবলৈ লৈ আহে।
আনে কিন্তু ভাল লাগে অ আনে।
মনটো একদম ফুলনি বাগিচা হৈ যায় মোৰ
এতিয়া অৰিয় অ বিস্কুট আনিছে তাকে খাওঁ।
হয় নেকি ৰুটিৰ লগত অৰিয় বিস্কুট বেয়া নহয় কিন্তু।
তেৰি নহয় নাখাও ৰুটি। নাখাওঁ এতিয়া ৰাতি খাম।
একবাৰ মই অৰিয় অ মানে অৰিয় আহিছে চাগে। জেলেপী যে আছে যে জেলেপী। জেলেপী আৰু ৰুটি খাইছিলো কি মজা লাগিছিল একদম।
হে কেনে লাগিব।
হেই সুন্দৰ সুন্দৰ। জেলেপীটো আছ- নহয় ৰুটি মানে এই জেলেপি বহুত মিঠা হৈ যায় কিন্তু দেই, এই মিঠা জলেপি কেইটা ভাল নালাগে অলপ মচমচীয়া জলেপি কেইটা যে সেইটো মজা লাগে আৰু আৰু এ ঘিউ দি দিয়ে। মানে ঘিউ দি দিয়ে ন উফ মোক গৈয়ে মুখেদি পানী আহি গৈছে।
ঘি দিয়াকেটা কিন্তু মজা লাগে।
অ গোধটোও মজা লাগে সেকে ৰাস্তা দি গৈ পেলাই মে খাওঁ খাওঁ লাগে। অ ৱাও ঘি দিছে আহ খাই দিও খাই দিও আজ-
সঁচা মোৰ ভাইটিতো ভাত জেমৰ লগত খায়।
গাখীৰ ভাত আৰু জেম ছি
এৰাম
যা না নিজৰ কাম কৰি থাকচোন যা।
ঐ বাপৰে বাপ। দম দম দম দিছা নেকি?
উপায় নাই হ'লে ওচৰতে আহি কিনে বহি আছে।
কি মানে কিয় বহে সি তাৰ মানে শুনিবলৈ মন নেকি কি কথা পাতি আছে। কাৰ লগত কথা পাতি আছে।
কি হৈছে তোৰ মাজতে মাজতেকে বকি থাকা মাজতে নবকি- অঁ, নবকবি চুপ থাক নহ'লে এয়া পা যা। উম। দে দে বেলেগ কথা ক হা।
সি মানে কি এনে শুনিবলে বিছা।
অঁ, অঁ, এনে শুনব কাৰণে আহিছে অ ফোনটোৱে লাগে। দুইটাই দুইটাই।
দুইটাই নেকি বাহ? কিন্তু ফোনটো বেছিকে লাগে চাগে তোমাতো দি দিয়া আকৌ যা বহুতো গেম খেলাক যা তেনেকে।
ত দিব নোৱাৰি দে।
অঁ, এইটো হয় কিয় বা?
এই নাই এইনোৱাৰি নিদিয়ে নহয়।
হয় নেকি ভাইটি কিমান বয়স মানে দাঁত ভাঙিলে নাই সৰুৰ।
অঁ, ভাঙিছে ভাঙিছে কিমান বা বয়স তোৰ কিমান এইজ। তোৰ কিমান এইজ পৰটিন।
ডাঙ আই হা।
উম।
মোৰ ভাইটিয়ে সমানেচোন।
উম কিমান সেই।
হিও ছেম।
হয় নেকি নহয়- নহয় সেই। শ্ৰেণী - শ্ৰেণী। শেণী বুলিয়ে কৈ ন এ তেৰি ম। সবোৰ নাজানো সাত নে আপ নে ছয় সেইটো।
আঠ আঠ অষ্টম শেণী।
অ আচ্ছা এই হাত।
উম সাত ন। এক লাাতটা দিয়া সাত কিয় সাত হলে আঠ হব নোৱাৰিলি। হয় নেকি ঠিকে আছে। ই মানে কথা চথা ইমান নুশুনে ন। মোৰতো ভাল মোৰ তোক মোৰ তোক ভালকে মডিফাই কৰিছো।
হম গম পাই গম পাই ভাল সেইটয়ে। মূৰটো নুশুনে একেবাৰে।
মোৰতো ই এতিয়া এই গেমে খেলি আছে। গেম নেখেলা নহয় টেবলেটত গেম খেলি আছে চাগে মাইড ক্ৰফ।
আমাৰ নাইনা সেইটো ম নে এক দুট লাগি থাকে।
অঁ, তাক এটা কাম কৰা। এটা তাক বেক ফ্লিপ এটা মাৰি দিবলৈ কোৱা।
হ তহি গল।
হয় নেকি অঁ, তোমাৰ কিবা জন্তু আছে নাই এই নিচিনা।
হা।
কিবা জন্তু আছে নে নাই তোমাৰ।
অঁ, আছে- আছে- আছে- আছে মেকুৰী। নাই নাই আপনি মেকুৰী আছে। কুকুৰ এটাও আছে কিন্তু গল হেইটো।
গ'ল।
উম হম নহয় নহয় এই জাচ উঠি গ'ল।
অ হঃ হঃ হঃ অ গম পাইছো আজি আছো ঠিক হলেন। প ন চৈধ্যয় বছৰত। কিয় ৰাখিছা ফ্ৰী টে ক অক খেদি দিয়া তাক।
উপায় নাই না মাৰ মাৰ মৰমৰ।
খেদি দিয়া এক লাট দিয়া। সি কিন্তু সি কিন্তু। ডাঙৰ হোৱাৰ পিছত তোমাক মানে তুমি আৰু একো কৰিব নোৱাৰিবা তাক।
তেতিয়াই কৰিব নোৱাৰো তাত ডাঙৰ হো কিয়ে কৰিম।
এই ৰাম বেয়া লাগিছে তোমাৰ কাৰণে। দেখি যেতিয়া তোমাতকে ওখ হয় যাব ন তেতিয়া মানে সেইয়াই আৰু। অলপ তাইক শিকাবা কেনেকে কি কৰিব লাগে। মহিলা জাতিটোৰ লগত কেনেকে কথা পাতিব লাগে কি কথা এইবিলাক শিকাব অলপ।
শিকাব লাগিব।
শিকাব লাগিব নহয় এতিয়াই শিকোৱা এতিয়াই সি আৰু স তিনিদজনত সোমালা আৰু। অষ্টম শ্ৰেণী পাব লাহেকে সি ক'ত পঢ়ে ইয়াতে পঢ়ে নেকি।
উম তাতে।
থাতে।
উম ত অ নোৱাৰি নামাবো।
তাই নোশুনো মই তাৰ নাম তাৰ নামটো মই কিয় শুনিম। হু কি কি কেজি অৰা আছে তিনিশ গ্ৰাম
কি
একো নাই একো নাই তোমাকে কৈ আছো তাৰ কেই কেজি অ ৰা আছে সুধিছো।
অ আচ্ছা একো নাই তাত।
হয় নেকি?
বেলেক
সেইটোয়ে একো নাই যদি বাদ দিয়া তাৰ।
উম তাৰ কথা পাতি থাকি লাভ নাই আৰ।
মই মই দুটামান কথা মানে নিজৰ লগতে মানে নিজৰ ভাইটি সি কেনেকে ফোনটো দি দিওঁ তই মানে মোৰ লগত অলপ কথা পাত হা সি কথা পাতিলে মানে সময় টো নাযায় নোপোৱাই লাগে একদম এ ৰাখাম দুই মিনিট হৈছে। এ ৰাম তিনি মিনিট হৈছে এ ৰাম এনেকুৱা হৈ যে মানে ই এনে একো কবলগীয়া নাথাকে ন আই এনেই আমি যেতিয়া ফোনটো নহ'লে ভালকে কথা পটো কিবা কিবি কথা পাতি থাকো মাৰ্বেলৰ কথা কিবা কিবি আমাৰ বহুত কথা আমি দুটা দুটাই কথকি কি মানে কিন্তু। এই ফোনটো থাকিলে তাৰ হে হো হো হো হৈ থাকে
উম কিন্তু অ হেৰি নিদিয়ে মন নিদিয়ে বেছি
অহ এটা গেম খেলাতে বেছি আৰু
উম একেই মোৰো একেই।
তুমি তুমি তাৰ লগত কথা পাতিছা নেকি আকৌ।
নাই নাই কাৰ কথা কৈছা।
এই তোমাৰ ভাতৃ।
আচ্ছা নাই নাই।
নাই। তুমি টেনশন নকৰিবা মই আছোঁ দিয়া মোৰ লগত পাতি থাকিবা যদি ফোনটো দিয়ে তোমাক কান্দি কাটি হ'লেওঁ। উম কি এতিয়া ভাত চাত নেখোৱা তুমি ৰুটি খাবা।
অ চাওঁ আৰু কিবা কৰে ভাতো খাম ৰুটিও খাম চাগে।
বা ভাতৰ লগত ৰুটি খাব মানে ৰুটিটো ভাতৰ ভিতৰত থৈ পেলাই
নহয় নহয় নহ আগতে আগতে ভাত তাৰ পিছত ৰুটি
হয় নেকি?
উম নাই গম নেপাওঁ এই সি হে যায় খাই সেইটো দি।
চেনি চে নহয় হেৰি দি খাব এ কি বুলি কয় জেলেপী দি খাবা ঘিউ উথা জেলেপিটো দি।
উম হু। চাব লাগিব একদিন ষ্টেচ কৰি সি মোৰ বাৰে বাৰে ইংৰাজীয়ে আহে।
হ
ভিতৰত ইমান গৰম হয় নেকি? হেল্ল'
হুম।
এই পিতাশ্ৰী আহিছে।
চ
পিতাশ্ৰী আহিলে মানে উত্তৰটো দিব লাগে।
ব অ অ আন আছে তো ই মুগা মোবাইল। কম নাই ন হ
শুনিছানে নাই? হেল্ল'।
অ এক মিনিট এক মিনিট
আহ ভা মই কিবা পেক পকাই থাকো অ মানে আমি আমাৰ জন্মভূমি হৈছে তেজ তেজ অ হেল্ল'।
অ হয় আহ আছিল ফোন আহি আছিল। তাক কাতি দিলোঁ বলক মাৰি দিলো অলপ দেৰি কাৰনে। অ ব্লক মাৰি থলো।
ব্লকও নামাৰিবা।
এই নাই ফনটো কাটি আছো বাৰে বাৰে কৰি আছেতো এতিয়া আৰু অশান্তিটো লাগি যাবই। মানে কৰি দিলো আৰু ব্লক। নহয় নহ নহয় বুজকচোন নহয় মামা।
অ মামা এইজন মামা যে
নহয় নহয় সেইটো নহয় বেলেগ।
বাহ কেইটা মামা আছে?
নিজৰ নহয় নিজৰ এটাই।
অ অ অ নিজৰ দুটাইটো নাজানে কেতিয়াবা মামা আছে হা?
নাই কেতিয়াবা অকমান। এ মই অসমীয়ত নাজানো কব কিবা হ'ব। স অসমীয়া হৈছে যদি অসমীয়াই নাজানো।
তুমি অসমীয়া তুমি এনেই অসমীয়া ছোৱালী বুইছা নে নাই তুমি
থ তেৰি তাকেইটো।
ত হেৰি কি বুলি কয় খিলঞ্জীয়া।
উম।
সেইটোয়ে আৰু বাকি কি কম আৰু এতিয়া কবলৈ মোৰ ওচৰত ভাষা নাই। শব্দ নাই এতিয়া এতিয়া কি তুমি সেই মামাজনক ফোন কৰিবা নেকি এতিয়া?
নাই নকৰো পিছতকে কৰিম।
হয় নেকি? অ' এতিয়া মানে আছা নে নে এতিয়া ৰুটি খাবা।
নাই নাই আছে দেতা পুৰা আছো। দহটালৈকে তাপিছত খা তাৰপছত সেই চাম খেল চাম।
বহ ঐ কি ৰবা ৰবা তোমাক কল কৰি আছো মই। তুমি তুমি কৰিবানে? মই কৰো অ' হল তোমাৰ তুমি কৰানে মই কৰো
মই কৰিম নহয় লিমিট লাগি যাব ন অ'